শুনি পাইছানে? অ' শুনি পাইছ অ' কি কৰি আছ?
এ এনে শুই আছো।
খোৱা বোৱা হ'ল নেকি?
অ' খোৱা বোৱা হোৱা নাই বনাম আৰু বনোৱাই নাই।
কি বনাব?
বনাব মানে জানো এই মানে মোৰ ৰুমমেট জনি ইভিনিং আছিলে তাৰপিছতে মাংস লৈ আহিব দিওঁ নেকি ভাবিছো আৰু
অ' ঠিকেই আছে। কাইলৈ কি ট্ৰেইন মোৰ আঠটা দশতাত আছে ট্ৰেইনতে উঠি আছো।
আহ উঠি আহ, আহ, অ', মোৰ কাইলে মানে ইভিনিঙে আছিলে। তাৰপিছতে আৰু সেই তহঁতৰ হস্তেলৰ বাজনিয়ে ফোন কৰিছে মোক হেৰি মৰ্ণিং যাব দিলে দেখোন।
অ মৰ্নিং চাগে আজি বহুত কষ্ট হল। যোৱাকালিও দিনটো বহিছে আজিও খোজ কাঢ়িলে সেইকাৰণে চাগে। আৰু কালি মাথা বিষ হৈ আছিল ন। মই গৈ মেলি মাছচাছ কৰি দিছো তাৰ পাছতে ভাল পাইছে ভাত ভাত বনাব পৰা নাই টিফিনত মই লৈ বনাই দি থৈ আহিছো।
অ কালি সেই দিনটো তাতে বহি থকা হ'ল যে বহুত সময়।
কালি পৰহি মই নহয় আজি এপ্লিকেশ্বন মানে এ চি এলৰ এপ্লীকেচন লেখিম লেখিমকে থাকি গ'ল নহয় তাৰ পিছত কিবা এ তোৰ লকাৰত য়েল্লো কালাৰত মোৰ ডায়ৰিখন আৰু প্ৰচেচ পেপাৰ এটা ভৰাই থৈ দিছো এপ্লিকেশচন এখন দেখি তি পৰহশী দি দিবিচোন আজি টুৱেণ্টি ফাইভ টুৱেণ্টি চেভেনত অ।
টুৱেণ্টি ছেভেনত এছ চি এল আছে?
অ টুৱেটি চেভেন টুৱেণ্টি ছিক্সত দিলেই হ'ল অ। তাতে তলত থৈ আহিলে হল আৰু মানে আমাৰ বাই যে ডাঙৰ বাই ফৰৱাৰ্ড কৰি থৈ দিছে খালি এপ্লিকেশনটো লেখি জমা দিলে হ'ল আৰু। ৰাতিপুৱা মই আহ সাতটা মানত পামগে আৰু ৰাতিপুৱা সাতটা মানত। ঘৰত পাম দিয়া, খোৱা বোৱা আজি দিউটিতে খালো। এতিয়া আৰু নাখাওঁ আৰু একো খাব মন নকৰে আৰু ৰোম মেট জনী অ তলত গৈ লৈ আহিলো মই তাৰ পাছতে খাই বৈ এতিয়া নাখাওঁ আৰু টাইমে নহল খাবলৈ ছটা মানৰ ডিউটিত পৰা ওলাই আহ ফাইভ ফৰ্টি ফাইভ মানত ওলাই আহিছোঁ আৰু হয় তাৰপিছত গৈ যে গা পা ধুই মেলি কাপোৰ চাপোৰ দ ওলাব লগাই হ'ল। বাকী ঘৰত চবৰে ভাল? মাৰ খবৰ
আহ আজি আছিলে এই লৈ আহিলে আৰু আৰু আহ দুমাহ আৰু দুমাহৰ তিনিমাহ ল'ব দিছিলে এমাহ কমপ্লিট হ'ল আছিলে দুমাহৰ আজি ফাৰ্ষ্টটো ললে আৰু
উম
আৰু এটা মাহ দুটা মাহে আছে।
অ দুটা কে গলে হ'ল আৰু ন
তাৰপিছতে আকৌ মাতিছে তিনিমাহৰ পিছত তালে চেন্নাই তাৰ এইকেইটা লৈ আকৌ যাব লাগিব আৰু
অ অ ঠিকে আছে ভাল পাই আগতকেতো ভাল পাইছে ন বহুত খিনি ইম্প্ৰুভ
তাকে অ এতিয়া মানে পুৰা ভাল মানুহৰ নিচিনাই হৈ গ'ল আৰু আগৰ নিচিনা হেৰি নাই আৰু চব নিজে কৰিব পাৰে আগতে ধৰ উচনা হৈ গৈছিলে ন উঠিব নোৱাৰা হৈ গৈছিলে এয়া ভাল আৰু
ঠিকে আছে বাৰু ঘৰত কেতিয়া যাবি
ঘৰত জানো জুলাইত ছুটি পাও নে নাই
জুলাইত
জুলাইত যাম বুলি ভাবি আছো আৰু
অ উম িকে
আচ্ছা, ৰৰুম মেটৰ কি ডিউটি?
ৰুম মেটৰ এইখিনি ডিউটি। হয় বহুত গৰম পৰিছে আজি ৰ'দে নাই হলেও বহুত গৰম ন
আহ বাপৰে ইমান গৰম
তাকে ৰদ অ অকমানো ওলা নাইছোন আজি কিন্তু ইমান গৰম আজিকালি মানে বৰষুণ দিলেও গৰম ৰ'দ দিলেও গৰম একেই। ৰাতিপুৱা বৰষুণ দিছিলে নেকি? ত পাতটাই পোৱা নাইাই ধন অ' বৰষুণ দিলেও গৰম ন, আগতে মানে বৰষুণ দিলে অকমান ঠাণ্ডা আছিল। আজিকালি বৰষুণ আজিকালি বৰষুণ তেনেও গৰম।
সেইতোৱেইটো।
ধনবা ঠিকেই আছে।
নাইট ডিউটিত।
অ' আহিছিলে লগৰ জনী, নাহিল। সেই লিখাটো আমাৰ ডাঙৰ বাইদেওৱে কৈছিলে নিলিখিলে বুলি, সেই লিখাটো ক'ত। কথা কৈছিলে নিজে, মই কোৱাই নাই, নিজে মানে কলে পাহৰি গৈছিল বোলে। মানে আমাৰ যোৱাকালি যে পেচেণ্ট এটা গৈছে ছিলগে সেইটো পেচেণ্টৰ ডিচাৰ্জৰ কামবোৰ কৰোঁতে মানে পাহৰিল বোলে।
অ'
আজি তাৰ পিছত গৈ পাই লিখিব লৈছে, মইতো দেখি লোৱে চাগে, নহলে কে কিয় ক'ব আহিয়ে ন।
দিছে ছাগে।
দিছে ছাগে, নাই কি বা। পাহৰিলে নে সঁচাই নে মিছাই নে তাইহে জানে আৰু এতিয়া।
জানো আগতেও নিলিখে দেখোন।
এটিয়াতো লিখা নাছিল না।
অ' অ', ঔ মানে ৰাতিপুৱা কৈহে চালে বোলে বায়ে, সেইকাৰণে মানে
অ' অ' আৰু মানে চবে ভাবিয়ে থাকে ন, ৰাতিলৈ লিখি থৈ দিয়ে বুলি, তেনেকে চাগে চোৱা নহল। তাৰ পিছত ৰাতিপুৱা আৰু চালে খং উঠিবই দে চোন।
সেইটোইটো।
সেই যোৱাকালি চি এমিত কেনেকুৱা লাগিলে?
অ' ভালেই লাগিলে ভাল লাগিলে গৈ পেলাই। এ এজন মান এই এইমচৰ পৰা আহিছে ভাল লাগিছে তাই লেক্সছাৰত শুনি।
অঁ সেইটো অ' অ' অ' অ'
আমাৰো গৈছে জি এম চি এইচৰ মেট্ৰন।
অ'অ' ঠিকে
আমাৰ হস্পিতেলৰ
অ নেক্সট বাৰ যাব লাগিব মইয়ো নেক্সট বাৰৰ পৰা কই অ কইনছ নে কি কয় সেইটো কিমান আছিলে কইনছ ফৌৰ বা দিনটো বহি অকল ফৌৰ পইনট তাকেইতো, বহুত গোটাব লাগিব। তেনেকে আমাৰ টোটেল কিমান হ'ব লাগিব। থাৰ্টি বা ভৰ ভৰকে পাঁচ বছত গোটাব পাৰিম নে?
জানো, বেলেগত বেছিও থাকে, মাজত তে এইমছত আছিলে যে, তাতে বোলে কিবা ফ্ৰি টিন পইন্টচ নে কিবা আছিলে।
অ তেনেকে ফিফটিন পইণ্ট চাৰিটা পাঁচটা মান পালে
কৰিলে অ সেইব তাতে মানে পইচাও বেছি ৰেজিষ্ট্ৰ
অ এনে কিমান
তাতে পোন্ধৰশ আছিলে নেকি এইটোতো আঠশ হ'ল আমাৰ এইটো
অ
টো বেছি আছিল
মানে চবতে ৰেজিতেষ্টন কৰোতে মানে পইচাটো লাগিবই আৰু অ
পইচা দি দি কৰিব লাগিব আৰু আমি ছেপ্তেম্বৰত পাৰিম চাগে।
ছেপ্তেম্বৰত আমাৰ হ'ব আৰু বোলে বেছ বেছি টাইম ন নথয় নেকি মানে পাঁচ বছৰ হ'লেও কিবা মানে টাইম থাকে বোলে সেই ছেপ্তেম্বৰত বোলে আমাৰ লাছ
অ অ
ছেপ্তেম্বৰৰত কৰিবই লাগিব আৰু আমাৰ
কৰিবই লাগিব অ অ ছেপ্টেম্বৰৰ ফাৰ্ষ্টতে যাব লাগিব
ফাষ্টতে গৈ কৰি আহিম আৰু সোনকালে তাত বেছি টাইম নালাগে কিন্তু মানুহ বহুত হৈ যায় ন সোব কৰে মানে সেইকাৰণে মানে অ পুৱা সোনকালে যাব লাগে আৰু অ মানে তাত ৰেজিষ্ট্ৰেচন হেইটো কামতো কৰাৰ আগত মানে তাতে আগত জেৰক্সৰ দোকান আছে কিবা কিবি কিবা বনাব লাগে ত কিবা এটা ময়ো ভালকে নাজানো সেইদিনা মানে বায়ে আহিছিলে বাযে মানে এবাৰো ৰেজিতেষ্ট্ৰন কৰাই নাই হোষ্টেলত থকা বাৰ লগতে ওলাইছে একেলগে হিহঁতৰ একে বেষ্ট হয় বাৰু কৰাই নাই সেইদিনা আহোতে কৰি যাম বুলি কৈছিল কিন্তু কিবাই নহল বহুত মানুহ আৰু মানে বহুত প্ৰচেছ আছে বোলে সেইকাৰণে বাই গ'লে একবাৰে বাৰ হ'ল কেইবছৰ বাা পাঁচ ছয় বছৰ মান পাৰ আমাৰেচোন পাঁচ বছৰ হল ন পচ এ আমাতকে তিন বছৰ মান আগত ওলাইছিল নেকি কি দুবছৰমান আগত আগজেক মনত নাই মনত
অ
সেইটো কাৰণে নেক্ট ছেপ্টেম্বৰট আহোঁতে
কৰিব পাৰিলেতো
নাই নোৱাৰিলে মানুহ বহুত ভিৰ আৰু বাৰ লাইন পাতিব নোৱাৰে নহয় সেইকাৰণে মানে ইাল ৰত নকৰো আৰু, নেক্সবাৰ ছেপটেম্বৰত আকৌ চেকআপ আছেগে তেতিয়া মানে আহোতে একেবাৰে সোনকালে আহি কৰিম বুলি ক'লে আৰু।
অ'।
তেতিয়াই কৰি লম আৰু আমিও। অ', যিমান সোনকালে গল বেবসায় কৰিব পাৰিম মানে। ভাল নহলে মানুহ বহুত হয়গে তাকে ওপৰতো বহুত হয় মানে যত ৰেজিতেষ্ট্ৰন কৰে কোনোবা কৰিছে নেকি গম পাঅ নেকি ইমানে প্ৰচেছটো কেনেকা অ অ কৰিছিলে নেকি অ বেছি দিন হোৱাই নাই নে সি নহলে। অ'।
তাৰ আগত
সুধিব লাগিব নহ'লে কি কি কৰিব লাগেবা। অ'। বা চাগে এ-এবাৰহে কৰিছে নেকি নহলে। এ, আৰু কৰিছে নেকি আগত, অ', প্ৰথম কৰিছেহে।
অ', অ'।
নহ'লে পাৰেই চাগে, আমি আমিও মানে ছেপ্তেম্বৰতে কৰিব লাগে বুলি কথা নাই নেকি! যদি বাহঁত তই আমাতকে বহুত আগতে ওলাই আহা।
ওলাইছে আকৌ সেইজনীও, সেই যে স্কুটি লৈ আহা বাজনী যে। তাইও কৰিছে বোলে।
বেছি টাইম নাইলগা। এইমানে যে দেৰিকে কৰিলেও চাগে কথা নাই নেকি মোৰ মতা দাৰত।
অ', অ'। কিবা পইচা লাগিব চাগে নেকি!
কেনেকুৱাবা ময়ো গমেই নাপাওঁ। সুধিব লাগিব ৰ ডাঙৰ বাক এদিন।
অ', ডাঙৰ বাজনীয়ে কৈছে আকৌ সেই স্কুটি লৈ আহে যে বাজনী তায়ক।
অ', এদিন অফ লৈ যাম আৰু, কৰিব। দিন অফ্ লৈ কৰিব
অ', এদিন অফ্ লৈ পেলাই। আমাৰ ইভিনিং ডিউটি থাকিলেও, মৰ্ণিঙত সোনকালে যাব লাগে। কৰি আহিব পাৰিম তেতিয়া।
তেনেকে কৰি আহিব পাৰিম জানো!
কেই কৈছে ইভিনিং ডিউটি থাকোতে- ফাৰ্ষ্টে ৰাতিপুৱা সোনকালে গৈ কৰি
অ', সুধিব লাগিব ৰ নহ'লে। কৰিম আৰু দেই নেক্সট মাহত। মানে নেক্সট এ, ছেপ্তেম্বৰত, সোনকালে কৰি
লগে লগে কৰিব লাগিব।
আৰ টি এছ পঢ়িছিলি নিকি তই আগতে? এ, এন আৰ টি এছ যে, এটা কৰে যে, সেই কিবা ছিক্স মাইল আমাৰ অফিচতে বি এম ই অফিচতে কৰে যে। এয়াই, অ'।